হেল্ল
অ কি কৰিছ?
আছো এনেই তাৰ-
অ সেই এনেই আছো কাম বন খিনি কৰি আজৰি হৈছো। এইক বোলো কিবা এটা খাবলৈ দিও।
অ
কিবা খালি নে কি
উম খালো চাহ আৰু চাহ আৰু বিস্কুটে খালো সদায় ৰুটি খাই থকা যায় আৰু আজি বনাব মন নগ'ল
অ এলাহ লাগে অহ অ এলাহ লাগিলে আও- সদায় সদায় ভাল আৰু ৰুটিতো সদায় খোৱাও বেয়া নহয় গেছ-
উম গেছ হয়।
উম
এ হেৰি বনাব পাৰিলো হয় পানী পিঠা যে-
উম, উম-
কিন্তু সেইটো বনাবলৈও এলাহ লাগিল অ সেইটো হয় আটা খাও নহয় নহয় আটা নহয় পানী পিঠা মানে সেই দুইটা হেৰি হৈ গ'ল যে সদায় খোৱা নিচিনা হয় সেইটো কাৰণে নাখালো।
মই ভাল পাও আক পানী পিঠাটো খাই চেনি দিয় নে নিমখ দিয়?
চেনী নিদো নিমখ
অকণমান চেমিছ
অকমান চেনী দিব লাগে জানো চেনী অকমান নিম চে নিমখ অকমান হয়
অ অ দুইটা মিলাই পেলাই দিলে মানে কিবা বেলেগ এটা সোৱাদ এটা আহে মই ভাল পাও কিন্তু চেনি নিমখ দুই টা একেলগে সোৱাদটো
একদম পাতলকে যে তেল সৰহকে দি বনাব লাগে হয় কট মানে একদম কটকটীয়া হৈ যায় যে
বহুত ভাল লাগে এবাৰ এবাৰ তই বনাই খোৱাইছিলি
এ ডাঙৰকে পানীকে যে বনাই সেইটো ভাল নালাগে আও
উহু নালাগে এবাৰ তই এবাৰ তই বনাই খুৱাইছিলি আক
এই পথাৰত নেকি পথাৰত নেকি
নহয় নহয় প্ৰথমতে যে ভাগিছিল বেয়া হৈছিল
অ ', অ',
উম,
এই সেই পথাৰতে আছিলে ই যে সৰিয়হ কৰিছিলে যে জেঠাই যে চব বাঢ়িছিলে সৰিয়হ কৰিছিলে তেতিয়াতো বিয়া হোৱাই নাই
হয় দে হয়
উম এ পথাৰত আছিলে সৰিয়হ তুলি আছিল ছিলে নে সৰিয়হ পেলাবলে মাটি কিবা হেৰি কৰি আছিলে ঠিক
হেৰি এইয়া কিয় পাপাই সেয়া মটৰো যে এইফালে কৰিবলে কুহলি বনাই আছিলে গোটেই হোপা মানুহ যে পথাৰত উম,
অ, সেই এফালে সৰিয়হ কৰিছিলে এফালে সে মটৰ।
সেইবিলাক দিন কিন্তু সঁচাকৈ বহুত ভাল লাগিছিলে ন।
উম, এইকেইটা দিনততো পথাৰত গোটেই মৰাপাত আৰু ধান হৈ থাকে। এতিয়াতো একোৱেই নাই বৰষুণ আহিব। পানী বেছি।
অ, কি পানী নাই বোলে।
একদমেই নাই গোটেই শুকান মাটি ফাটি - ফাটি আছে হাল বাই থোৱা মাতিছে আকৌ পুৰা একদম চইন লাগি গ'ল মানে আকৌ হাল পাব লাগিব যদি পানী হয়।
অ, খেতি কি হব তেতিয়াহলে?
চপৰাত খোজে কাঢ়িব নোৱাৰে মানুহে চেন্দেল নিপিন্ধ থাকে যি টান শিলগুটিৰ নিচিনা।
দেই আমাৰ তাত সেই পথাৰখনত এটা কথাই বেয়া যদি পানী হয় - পানীয়ে হয় থাকিব যদি শুকান হয় একেবাৰে শুকান হৈ থাকে বিশেষকে তহঁতৰ কথাখনত হয়নে। নহ'লে পানী হ'লে পানী হৈ থাকিব নহ'লে হেৰি হয় সেইটো কিন্তু বহুত ডাঙৰ সমস্যা।
কিয় ভাবচোন এনেকুৱা দিনতে একণ পানীত এতিয়া সি বছৰ যে হেৰি মৰিছিলে পলসা গুৰিৰ যে মানুহতো যে জাল পাতিবলৈ আহিম কুম - কুম মনীন্দ্ৰ অ, জাল পাতিব আহিছাচোন এতিয়াটো পানীয়ে নাই।
পানীয়ে নাই এনেকুৱা দিনতে আছিলে ন।
উম, এনেকুৱা দিনতে সন্ধিয়া সময়ত। কিন্তু এটা আচৰিত লাগে দেই মৰা আগমুহুৰ্তলৈকে চাগে মানুহটোক দেখিয়ে আছিলো কিন্তু মই। নহয় চোতালত পোনে - পোনে লম চোতালত বহি আছো। তাৰপিছত দেখি আছো মানুহতো জাল পাতি আছে। তাপা মানু ক'ত মাক কৈছো মা এটো কোন মানুহ চাচোন হেৰি জাল পাতি আছে তাৰপিছত মায়ে কৈছে জানো কোনোবা এনেকে কৈছে আৰু। তাৰপিছত অলপ পাছতে যে মানুহটো নাইকিয়া হ'ল। চাগে সি তাতে পৰি গ'ল চাগে। ভাবিছো ঘৰলে গ'লা আৰু তাৰ অলপ পাছত একে যেতিয়া সন্ধিয়া হৈছে ৰাতি কি হৈছে তেতিয়াহে কথাটো শুনিছো মৰিলে বুলি।
তই মানে কি, জালখন পাতোতে মানে দেখিয়েই আছ তাক?
দেখিয়ে আছো মইও দেখি আছো গৃষ্টিও দেখি আছে তাৰপিছত মাকো কৈছো কোন বুলি এইটো। মোক মায়ে কৈছে সদায়, মানে সেইখিনি সময়ত সদায় জাল পাতিবো মানুহ আহেই যে। উম,
অ, চাচোন বাৰু।
উম,
মাছ ধৰি হেৰি খাইছিলে হে সেইখিনি সময়ত মাছ ধৰি খাইছিলে, এতিয়া পানীয়ে নাই। আমাৰ আকৌ ইয়াত এবাৰ বৰষুণ এবাৰ হেৰি উম, এতিয়া নাই নহয়।
নাই - নাই এতিয়াহে কিনিলেহে খাবলৈ পোৱা। আমাৰে পানী নাই কাকাহতৰনো পানী থাকিব নাই আমাৰ পানী হ'লেও কাকাহতত পানী নহয়।
নহয় অ, সিহঁতৰ পানীখিনি বেছি হেৰি দ।
সিহঁতৰ মানে ঠাইবিলাক অলপ কিবা বেছি কিবা নিচিনা আমাৰ ইয়াত পানী অভাৰ হৈ গ'লেও সিহঁতৰ মানে পানীৰ কাৰণে মানুহ হেৰি কৰি থাকিব লাগে।
পানী নৰয় সিহঁত পানী নৰয়।
মাটিও ভাগে - ভাগে।
ভাগে-ভাগে, চাচোন বাৰু জেগাও ভাগে - ভাগে মাটিও ভাগে-ভাগে।
এতিয়া যে সেই যে চাহি পুখুৰী তাৰপাছত সেই ডুভি তলৰ যে হয়।
অ', অ',
তেনে সেইবিলাক মানুহে কি কৰিছে জানো দলঙৰ তলৰ পৰা যে মেচিন লগাই দিছে পাইপ লগাই দিছে। তাৰপাছতহে মানে দলঙৰ অকল ওচৰৰ খিনিহে কৰিব পাৰিছে সেইটো কাম মানে যাৰ মানে দলঙৰ হা হেৰিটোৰ লগতে- লগতে বিল খনৰ লগতে মানে যাৰ পথাৰ আছে আৰু সিহঁতে সেনেকে মিস মেচিন লগাই খেতি কৰিছে দলঙৰ তলত যে পানী এটোপা নাইকিয়া হৈ গৈছে। পানীয়ে নাই দলঙৰ তলত।
অ, হয় নেকি?
উম,
আৰু এটা কথা নহয় বৰষুণ এতিয়া এজাক দুজাক দিলেও তেনেকুৱা মাটি মানে এই জাষ্ট পানীকণ লৈ পেলাই আকৌ লগতে শোঁহ - শোঁহ গুচি যায় কিন্তু মানে একেবাৰে লয় যাব অ, কিন্তু মানে একে কণ্টিনিউ দিব লাগিব। বৰষুণটো যে, পুৰা কণ্টিনিউ মানে দিয়ে থাকিব লাগ দে থাকিব লাগিব সে সেনেকুৱা হ'ব লাগিব।
আমি আৰু সদায় ফটো উঠিম - ফটো উঠিম কৰি। ৰখোতে- ৰখোতে - ৰখোতে -ৰখোতে দিনে গ'ল আৰু। বৰষুণ দিব পানী হ'ব সিবা যে আমি যে ফটো উঠিছিলো পানী হৈছিলে যে পুৰা।
মোৰ যে ৰিল কেইটা মই ডিলিট কৰি দিলো নহয় সেয়ৰ অভাৱত। উম, সেয়া ফটো আছে ৰ সেয়া ফটোকে দিব লাগিব।
অ, কিমান ধুনীয়া আছিলে মানে পথাৰখন তেতিয়া
সাংঘাতিখিনি এও এইকেইটা দিনত তেতিয়া বহুত পানী আছিলে এতিয়া হে নাই।
উম, গোটে পানী এতিয়া যে নাই আকৌ মৰা পাত বিলাক কৈছে মানুহে কিন্তু এতিয়া আকৌ ই মৰাপাত যেনেকে গড় দিয়ে যে হয়। এতিয়া সেই গড় দিব গড় দিবলে মানে হেৰি নাই পানী নহব এতিয়া।
অ',
বিশেষকে আমাৰ মামাহতৰ ফালেতো বহুত মামাহঁতৰ ফালেতো মৰা পাতেই মেন। কৰা হয়। কিন্তু একদম মৰাপাত কিন্তু এতিয়া যে ক'ত যে গঢ় দিব।
হয় আৰু এটা কথা মনত আছে আগতে যে এনেকে যে মেলি মেলি থৈ দিয়ে যে এচাৰি খাত থাকে যে।
অ', অ', অ', বহুত ভাল লাগে গোন্ধটো কিবা এটা ভাল লাগে।
ভাল লাগে - ভাল লাগে সেইবিলাক যে সাংঘাতিক এটা পৰিৱেশ আছিলে দেই।
সেইবিলাক সঁচাকে আমাৰ চোতালতে যে মেলি - মেলি থৈ দিয়ে। আকৌ এনেকে দা পাতে দাত সেই - সেই ৰছী বিলাকত মেলে। মাহ পাতৰ তাৰপিছত আকৌ এই। ঠাৰি গিডাল যে এনেকে যে মাজতে বান্ধি এনেকে দুভাগ কৰি পেলাই যে মেলি- মেলি থৈ দিয়ে।
অ ', অ',
বেলেগ দিন আছিলে সেইবিলাক।
সঁচাকে দেই।
আকৌ মৰণা মাৰিলেও ৰাতিপুৱাই উঠিহে সেইখিনি ওপৰত। এতিয়া কিন্তু নাই এতিয়া মৰনা মাৰিলে ভিতৰতে সোমাই থাকো খঙহে উঠে, ঘুগোলা উৰিব।
উম। সেইবিলাক শৈশৱ-সেইবিলাক শৈশৱ চাচোন। হে?
খেৰৰ দমকেইটা বনাই থৈ দিয়ে কিমান ভাল লাগে।
বহুত ভাল লাগে অ,
আকৌ এনেকুৱা গৰম দিনত আকৌ আগতে মই হেৰিত পঢ়ো চোতালত লেম্প থাকে নহয়। তাকে দেই আইতাহঁতৰ বহুত মোৰতো বহুত আগৰ চুলিখিনিটো মোৰ আগৰ চুলিখিনিটো মোৰ হেই পুৰি-পুৰিয়ে শেষ হ'ল।
তোৰ মানে বেকা আছিলে বেকা উপৰেঞ্চিও তাৰমানে তোৰ পোৱাগৈ-পোৱাগৈ মানে টো হেৰি হৈ গ'ল মানে বেছি বেকা হৈ গ'লগে মানে। সেই তেনেকুৱা নিচিনা হ'ল গম পালি নে।
এতিয়া হেই বেকাটো কিন্তু এইত্তি পাৰ্চেণ্ট নাইকিয়া হৈ গ'ল।
নাই-নাই-নাই-নাই।
এতিয়া বেকাটো কেনেকুৱা, এতিয়া বেকাটো কেনেকুৱা জান আগতে মানে মোৰ মানে পুৰা গাঁঠিয়ে-গাঁঠিয়ে মানে ঘাট-ঘাট-ঘাট-ঘাট কিন্তু। কিন্তু এতিয়া মানে নাই এতিয়া ধৰ চুলিডালত তিনিটা মান পাক ল'ম। তিনিটা মানহে পাক আছেগৈ মানে আগতে মানে পুৰা ঘাটটো খাটে।
উম আগতে মানে কম বিছটাতকৈ ওপৰত।
হাৰে গোটেই মানে হেৰিয়ে পতি
উম-উম। উম-উম, এতিয়া মানে ইমান নাই কিন্তু।
উম। উম।
এতিয়া মানে ইমান হেৰি নাই হয়নে?
নাথাকিলেও কি হ'ব সেইটো আমাৰ অসন্তুষ্টিটো সদায় থাকিয়ে যাব।
উম।
যিমান যি হ'লেও সেইখিনি সন্তুষ্ট নহয়। চুলিখিনিয়ে মেইন কিন্তু যে মেইন অ'।
চুলি খিনি যদি মানে মানুহৰ যদি বেয়া হয় নহয়।
উম।
তেতিয়াহ'লে মানে, তেতিয়াহ'লে মানে হেৰি নাই কাম নাই অ' চুলি খিনি যদি চিধা হয় তই একো ষ্টাইল নকৰ কিন্তু সেইটো বস্তুৱে ভাল লাগে মানে হে।
সেইটোৱে চুলি খিনি লগাতো পাৰ্চনেলিটিটো হেৰি কৰে অ'।
অ' কেলে নাথাকে আকৌ অ'-অ'। সেইটোৱে।
বাকী এইটো যিয়ে নহওক এতিয়া গ চবৰ কথা নাই কিন্তু মেইন কথা চুলিখিনিহে। ৰং মোৰো কথা নাই ইমান চুলিখিনি থাকিলেই চব। উম।
চুলি খিনিৰ লগত ৰংটো ইমান কথা হেৰি নাই আৰু। মানে কি হ'ল তোৰ যদি ৰঙটো যদি লাগিলে তোৰ বগাই হওক কোলাই হওক মানে চুলি যদি চিধা হয় ন' মানুহৰ মানে পাৰ্চনেলিটিটোৱে বেলেগ হৈ যায়। হয় নহয় তই মন কৰিবিচোন। উম এতিয়া ভাত পানী বনাবি নে কি? বতৰ কেনেকুৱা আজি।
হি বতৰটো ৰ'দ নাই ৰ'দতটো মানে অকমান কি সটো ৰ'দ বুলি নহয় আৰু কিন্তু এনে। কোৱা গোপ গোপনি নহয় পুৰা গৰম। পুৰা গৰম এতিয়া তহতৰ বৰষুণ দি আছে নেকি।
সেইত নাই। গৰম নাই মানে সেই ঢাকা ধেমেকা কৰি আছে আৰু মানে ইমান হেৰি নাই। ধৰিল এবাৰ ৰ'দ দিছে এবাৰ আকৌ এবাৰ হেৰি মানে ঢাকি দিছে সেনেকুৱাও কিন্তু গৰম ৰ'দটো ইমান নাই দেই কাপোৰ চাপোৰ খিনি ধুই থৈ আহিছোঁ মেলি লওঁগে দে কাম বন খিনি কৰি আজৰি হয় লও তাৰপিছত বাৰু ফোন কৰিবিচোন। এ কথা অলপ আছে পাতিবলে এতিয়া বাৰু এই ৰাখিছো দেই।
উম উম উম হ'ব।